কি কৰিছে? এ, আছোঁ দিয়ক ভগৱানৰ মংগলত।
এ, বহি আছোঁ, যিহে গৰম পৰিছে, ৰন্ধা বঢ়া কৰি লৈ গৰম লাগিছে যে তাকে কে অলপ বহি আছোঁ।
কি কৰিছে? এ, আবাৰ আকৌ এ, নক'বা আৰু দিয়ক, বেমাৰে আৰু বেমাৰ আঁতৰে নাই হোৱা বুজিছে?
কেনচেল কৰিলে নেকি?
চাওঁচোন এতিয়া কি কৰোঁ মই, সময় আছে আৰু বহুত দিন। এ, টু টিকেটতো আপোনাৰ ৰিটাৰ্ণো কৰিব পাৰি দিয়কচোন।
কিন্তু আধা পইচাহে পাব আপোনাৰ বুক কৰাৰ পাছত।
চাওচোন তে এতিয়া কি কৰিব পাৰি। আপোনালোকৰ এতিয়া হেৰি নহয়, আমাৰ গাঁৱত যে এটা মানুহ গৰমত আপোনাৰ মৰি গ'ল বুজিছে?
অ' হয় দিয়ক, গৰমৰ কাৰণে
হয়, এয়া আকৌ আজি আমাৰ এইফালে
হয়।
চৰকাৰৰ ফালৰপৰা মানুহ আহিছে, কৈছে কি গছ কাটে। বুজিছে? ৰাস্তা বনাই বোলে সেইকাৰণে নাই, আমি সেইফালে, দিম নেকি? আমি আপোনাৰ, কাজিয়া লাগি গৈছোঁ!
গছ কাটিব নিদি? কাৰণ, গছ আছোঁ কাৰণে, আমি আছোঁ
হয়! হয়! আমাৰ মানে, আপোনাৰ এই যি, আমাৰ গাঁৱৰ যুৱকসকলে
হয়!
আমি আপোনাৰ, আন্দোলন কৰিছোঁ আৰু ইহঁতে গ'লগে বাৰু এতিয়া।
হয়!
নাজানোঁ আৰু পিছততো আহে নে নাহে!
হয়!
সিহঁতে এতিয়া, গ'লগৈ।
অ'!
আমি গছ কাটিব নিদিওঁ! এ, আমাৰ, আমাৰ জন্ম নোহোৱাৰ আগৰ পৰাই, গছ ইয়াতে থকা।
হয়! হয়!
গছত কাটিছে মানে, আমাক কাটিছে! আমি আগতে, ইয়াতে কেনেকে খেলিলোঁ।
হয়!
আগতে আমি, ইয়াতে খেলি পিলে ডাঙৰ-দীঘল হৈছোঁ।
হয়!
এতিয়া মানে, আপোনাৰ যদি, চাহ অলপো লাগে, চাহ অলপো মানে, টিঙৰ পৰাই ল'ব লাগে।
হয়!
এতিয়া, চব গছ যদি কাটি দিয়ে। এতিয়া আমি, চাঁ ক'ত ল'ম?
হয়! হয়!
সেইটোৱে কথা আৰু এতিয়া চাওঁক, চাহ বাগান সোপা।
হয়!
চাহ বাগানত, কিমান ধুনীয়া! ঠাণ্ডা-শীতল।
হয়!
আমাৰ ইয়াত যদি, আপোনাৰ চাহ বাগান হোৱাহেঁতেন, কিমান ধুনীয়া লাগিলহেঁতেন!
হয়!
বুজিছে?
হয়! ভাত খালেনে নাই?
এই, ভাত খালোঁ বুজিছে!
আপুনি বৰ বেয়াকে কাঁহি আছে? আছে, বুজিছে। এইয়া, কাম এটা কৰিবচোন? লং ইলাচী, তুলসী দি পেলাই, আদা দি পেলাই অ'! চাহ বনাই খাবচোন?
হয়, হয়। আমাৰ ঘৰত আকৌ, জেঠাই আহিছে, বুজিছে!
অ'! হয় নেকি?
হয়, হয়। এই, মোৰ মানে, গাটো অলপ বেয়া, বুজিছে! বেমাৰ হৈ আছে। এ, খবৰ ল'ব শুনিছেনে? আমাৰ মানে, এটা জেঠাই মানে, আমাৰ আকৌ মানে, জেঠাই মানে, একে আপোনাৰে মানে, অলপতে মানে, মাথা-চাথা এটা ঘূৰাই যায়, বুজিছে!
হয, হয়, মানুহজনী। হয়, হয়, মই গম, মাজতে শুনিছোঁ দিয়ক! বৰ চিন্তা কৰে!
হয়, হয়, হয়, হয়, হয়, হয়। মানে,
হয়, হয়, হয়। তেতিয়া আপুনি কি কৰি আছে?
এই, এনে বহি আছোঁ দিয়ক, বহুত গৰম আজি!
অ'! এই, মোৰ যে, আকৌ মাজু
হয়! হয়!
তেখেতৰ তেখেতৰ এতিয়া বি্বনাত বহি বহি তেখেতৰ মাত হেৰি হৈছে বুজিছে বেয়া মনতটো বেয়া লাগি আছে আৰু
হয়
ইয়াকে আপোনাৰ শ্ব' ইাকে ভায়ককে নহয় জানো
হয় হয়
আহ এতিয়া বি্বনাত শু শুৰি আছে আৰু এতিয়া ইাতে দুশতে
হয় ককাইক ততো ঢুকালেই
হয়
উ
এই মানে মানে মানুহৰ মানে বিপদ কেতিয়াহে কোনেে কব নোৱাৰে বুজিছে
হয় হয়
সয় কাৰণে আজিকালি অলপ বাচি চলিব লাগে আৰু
হয় হয় এ আপুনি যে লোকেল পাচলি খেতি যে কৰিছে আপোনালোকৰ ঘৰলৈ যাম দিবচোন কিনিম বাৰু তিঁয়ঁহ আৰু কোমোৰা যে হৈছে
কিনিব কিয় লাগে আপোনাক মই এটা কাম কৰ শুনক সে মানে যিখিনি পাচলি দেখিছে
হয়
ই মানে মূ্তয়োগিতা এক তেওঁকেইটা মানে আপোনাৰ মানে এই বৰবাগ যে চুগাৰ যে হৈ আছে
হয়
সকেইটা মানে মই বৰবা নামতে থৈ দিছো বৰবাকে দিন খাবলৈ ডাঙৰ হওক
অঁ হয় নেকি
হয় হয় আৰু আজি কুমো এটা কৰো সেইটো কাটিছো আমাৰ এই বৰবাহতে গুৱাহাটী যাব যে
হয়
সেইকাৰণে সেইটোকে লোকেল লোকেল খাই যাক আৰু ভাতৰ লগত
হয়
ভাত ত মান আজি আমাৰ ঘৰতে খাব
অ হয় দিয়ক বিপদ আপদৰ মানুহক সহায় নকৰিলে হয় পৰিয়ালৰ মানুহে সহায় নকৰিলে কোনে সহায় কৰিব হয়
তাক কোমোৰা মানে তেখেতকে দিম বাৰু তেখেত আহক হস্পিিতালৰ পৰা
হয় হয়
তাৰপিছত আৰু যিকিটা ৰখে গোটেই কেইটা আৰু আমাৰতো পৰিয়াল জানে কিমান ডাঙৰ
হয় হয়
আপোনাৰ দিদি দিদি লাষ্টত যায়ও এটা বেঙেনাটোোহেৰ শিকে যায় আৰু
হয়, মানে মোক দিব নোৱাৰিব আৰু আপুনি।
ৰখকচোন আপোনাৰো দিম ৰখক ডাঙৰৰ হৈ লব দিয়ক।
হয়, ৰখিব লাগিব মানে আৰু
আপুনি পাবক আপুনি ধৈৰ্য ধৰক আপোনাক মই পিছতকৈ বাৰু তি এটা দি দিম বাৰু। তিঁয়ঁৰ দুটা দি দিম আৰু আপোনাৰ কোমোৰা এটা দি দিম।
অ' হ'ব দিয়ক।
মানে কি হছিল হয় নাই আৰু চব
সাৰ চাৰ নিদিয়ে যে বো লোকেল পাচলি নিম বুলি ভাবিছিলোঁ সেইকাৰণে কৈো আৰু আপোনাক।
সেইটোৱে কথা এটা আপোনাৰ যদি আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হেতেন আৰু এতিয়া এতিয়ালৈকে আপুনি দুটা তিনিটা নিব পাৰিলেহাত। তেন কি লাগিলেহেঁতেন সাৰ য সয়াৰ জৈৱিক খাৰ ৰ ব্যৱাৰ কৰিছো ন'।
হয়।
সেইকাৰণে আপোনাৰ কম কমকৈ হৈছে কিন্তু শক্তি বহুত দেগী তাত।
হয়।
এবাৰ কি-কি খেতি কৰিছে?
খেতি এ বা ধান খেতিৰ বাহিৰে বেলেগ একো কৰা নাই আৰু। ৰোৱা লগা হৈ গ'ল আৰু। পানী নাই বুজিছে মেচিন দি পেলাই পানী দিছো পানী দি ৰোৱা লগাইছো।
হয়, এবাৰ যে আপোনালোকৰ ঘৰতে গৈছিলো মই
হয়।
যে আপুনি যে এই ব্ৰইলাৰ যে তৰকাৰী এখন যে খুৱাইছিলে যে পোলাৰ লগত।
হয়।
ইমান মস্তি লাগিছে, মই একে খাই পেলাইহি একে হয়-হয় মই কি আজিও মনত পৰে বুজিছে।
আহিব এদিন আকৌ এনেকে বনাই পেলাই খুৱাম।
এই কেক কেনেকে বনাইছে কওকচোন মানে আজি মই ৰাতি মানে বনাম মোৰ চৰ্দিৰ হৈ আছে ন'।
হয়-হয়।
এই চৰ্দি হৈ আছে ন' সেইকাৰণে অলপ বনাই খাম আপুনি কওকচোন কেনেকে বনাইছিলে?
আপোনাৰ ধৰক বনোৱা ধৰক যেনেকে ধৰক বনায় আৰু তেনেকে বনায়। আদা, নহৰু, জীয়া, জালুক আপোনাৰ ধৰক জালুক অকমান সৰহকে দিব, আপোনাৰ যি হেটো গা ভাল নাই চৰ্দি ভাল চৰ্দিৰ কাৰণে কাহ জ্বলা কৰি খালে ভাল পাব। হালধি গুড়ি, জলিক গুড়ি, কেঁচা জলকিয়াও দিব। গোটেইখিনি দি পেলাই বনাব আৰু।
তাৰপিছত চাউল খিনি কি দি দিম? হা?
এইবাৰ পোলাওতটো পোলাও আপোনাৰ ধৰক আপোনালোকৰ ঘৰৰ ধৰক ঘৰৰ ধৰক জহা চাউল আছে যদি বনাব আৰু ৰিফাইন দিব তাতে আদা দিব। আপুনি পিয়াজ দিব নহৰু অকনো দিব পাৰে দিও বুলি ক'লে। নিদো বুলি ক'লেও কথা নাই কিন্তু আদাটো দিবই লাগিব আৰু।
আপোনাৰ আপুনি মোক বনোৱা আগত ফোন মাৰিব। বুজি নাপালে মই আপোনাক কৈ দিম বাৰু। হয়-হয়।
কি ঘৰ
পিছে আপোনালোকৰ হাঁহ যে পুহিছে আপোনালোকৰ হাঁহ আছেনে নাই হাঁহ কেইটা ভালেৰে?
হাঁহ কথা নকব আৰু বুজিছ হাঁহ অকে বেছি নাই এই মানুহে
অ, হয় নেকি?
হয়-হয়।
নাই-নাই আ আনিলেও হ'লেও আপোনালোকক এই গোটেই কেইটা নাথাকে তাৰে গৰম নহয় জানো। কেইটামান মৰিব, দুটা মানে ধৰক বেছিকৈ যদি দানা খাই কোনোবা তোৱে খাবয়ে নাপাব। তেনেকেই মৰে।
হয়-হয়, এতিয়ালোকে চাৰিটা মৰিলে।
হয়-হয়। আপোনালোকৰ এইফালে মাছৰ বেপাৰীয়ে চিঞৰি আছে ন',
হয়
কি কৈছে বুজা নাই?
এবতে চাইছোন আৰু কি কৰো।
অ, আপোনালোকৰ ওচৰত মাছৰ বেপাৰীয়ে চিঞৰি আছে ন' লোকেল মাছ আনে নে? নাই ধৰক, লোকেল মাছ আনে নে বেপাৰীয়ে।
হয় লোকেল মাছে আনে নাজানোঁ আৰু এতিয়া মাছৰ বেপাৰীনো কোনচা সঁচা কটা কয়।
অ', সেইটো হয় দিয়ক।
সতে মাছ ধৰিব সিহঁতে এদিন সিহঁতে কব সিহঁতে মাছ ধৰি তে ৰওঁতে সিহঁতে
হয়।
তিদিন চাৰিদিন মানহ মাছ থৈ দিয়ে বুজিচা।
হয়, হয়।
তাৰপিছত আকৌ মাছ থয় তপাছত আমাৰ ওচৰত হেৰি ক'ব কি এদিনৰ মাছ।
হয়, হয় ঠিকে কৈছে আপুনি।
ৰাস্তাত তেট ছেট আপোনাৰ লৰি থাকে গোন্ধ ওলাই।
গোন্ধ ওলাই আৰু গৰমত আপোনাৰ এই গেলা মাছসো খাব লাগিলে বেমাৰ হ'ব।
হয়, হয় আকৌ আপোনাৰ এই লোকেলটোৱে ভাল বুজিছে ব্ৰইলাৰ খাবলৈৱাৰি বেমাৰ হয়।
হয়, হয় ব্ৰইলাৰো খাব নোৱাৰি।
হল। খেলতো বহুত।
এই আপোনালোকৰ হাঁহ, হাঁহ, হাঁহ ডাঙৰ হ'লে। চিন্তা নাই দিয়ক আৰু হাঁহ কাটি কাটি খাই থাকিব পাৰিব দিয়ক। হাঁহ এটা ডাঙৰ হ'লে আপোনালোকৰ চিন্তা নাই।
নাই খাব খাম বাৰু তেওঁ ইমান নাখাওঁ আৰু বেছি আমি আপোনাৰ যিটো মুৰ্গী গোৱাল আমাৰ মানে যিটো মুৰ্গী গৰাাল মুৰ্গী গড়াল ত আপোনাৰ কমেও পঁচিশ টকা মান বনাওঁতেই পৰিল বুজিছে।